হেল্ল
হেল্ল অ কি কৰিছা?
অ কি কৰি আছ
এয়া
কি কৰি আছ? এয়া মত তোৰ এই মই অকমান বাহিৰলৈ ওলাই আহিছিলো। অকমান বতাহ মাৰিছে।
অ অ চাহ খালি নে। মই সেই একেই আৰু দে বাহিৰতে আছো অ,
অ চাহ তা খালি।
চাহ খালো খালো।
চাহ মানে, মানে তোৰ এই তেল দিয়া পিঠা আছিলে তোৰ এই বৰা চাউল যে যোনটো তেল দিয়া পিঠা।
অ অ,
অ খূয়া আছিলে তেনেকয়ে খালোঁ আৰু গাখীৰ চাহ সতে।
অ,
উম তই কিহে খালি।
এ আমাৰো সেই তেনেকুৱা আৰু মালপোৱা।
অ
সেইয়াই আৰু আৰু গাখীৰ চাহ।
অ, তাকে বাকী ঘৰৰ খবৰ খাতি কচোন অ অ,
ঘৰতে বোলো গৰু এজনী আছে তাকে নতুনকে জগো জগিছে।
অ,
এই নতুন নতুন গ নতুন গাখীৰ আৰু
অ তাকে তাকে এইবাৰ ঘৰৰ খবৰ খাতি কচোন।
উম, এ ঘৰৰ ঘবৰ খাতি কি কৰিবিনে বতৰ জোৰ ইয়াতো ঘপককে বৰষুণ দি পেলাই ঘপ, ৰ'দ দিছে যে।
অ
মানুহৰ জ্বৰ চৰ্দি হৈছে পোৰা সেইয়াই আৰু উম
তাকে আমাৰো এই একে তোৰ দিনৰদিনটো পথাৰত থকা যে।
অ অ
তাৰপিছত তোক পথাৰত থাক খেতিটোৰ আমাৰ তিনি বিঘা নে চাৰি বিঘাএটা হৈছেগে আৰু
অ অ,
আৰু তোৰ সা আঠ বিঘা মান আছেগে। তাকে তাকে তহঁতৰ এইকেইদিনত আৰু ভাল আৰু তাকে তহঁতৰ এইকেইদিনত ভাল আৰু
এ কি ভালনো খেতি বাতি অকণমান ব্যস্ত থাকিলে ভালহে লাগে।
তাকে আমাৰো ইয়াতো এতিয়া কি হৈছে। দিনৰ দিনতটো ৰ'দ দিয়ে ৰাতি অকমান বতাহ মাৰে ত ৰাতি দিনৰ মাহ পথাৰ বেছি দেৰিলৈকে থাকিব নোৱাৰে তোৰ সাতটা মানে ছটা বজাত গ'লে আঠটা নটালৈকে যেনে তেনে থাকিব পাৰি আৰু
অ ইমান ৰ'দত কেনেকে থাকিব পাৰিবি নহ'লে।
এ ৰ'দৰ মানে তোৰ কেনেকে মাটি ৰোই থাকিবি।
কেইদিনমান আৰু তাতে সেই খেতি বাতিতে লাগোগে নেকি।
এ তহঁত আহিম আহিম বুলি কৈ নাহয়ে আজিলৈকে আহিয়ে পোৱাহি নাই। আহিম আহিম বুলি কৈয়ে থাক।
সেই যাবলে দিগদাৰ যে
এ হয় বাৰু তহঁতৰো মানুহ এই চাৰিটা ঘৰত আকৌ লৰা বুলি ক'লে তইয়ে আছ আক আকৌ ধৰ কাম বনো ঘৰত কৰিয়ে থাকিব লাগে গৰু গা পা ধুইটো চব কৰিব লাগে।
অ আকৌ ঘপ
আমাৰ এইয়া পথাৰত অ দে দিগদাৰ দিগদাৰ, তহঁতৰ দেতাৰ গা ভাল আছে নাই
গা আজি সেয়াই আৰু ডক্তৰ ওচৰ পৰা আনিছোগে।
অ আজি নিছিলি ন
আজি আজি আজি মানে ঘৰৰ গোটেই খোপক গোটেই গোটেই আৱ চবকে নিছো আও
তাকে তাকে ভালে হস্পিটেল নিবি আজিকালিতো আগৰ দিন নাই নহয় তোৰ ধৰ গাঁৱলীয়া দৰৱ খালেই ভাল হ'ব।
উম
আজিকালি তোৰ হেৰি হস্পিতেল নিনিলে নহয় হস্পিতেল নি পেলাই তোৰ টিপমেন্ট কৰিব লাগে বেজি চেজি তাত টেবলেট আনি খোৱালেহে আজিকালি ভাল হয়। আগৰ দিনৰ নিচিনা তোৰ বন ঔষধ খালে আজিকালি মানুহৰ ভাল নহয় গা
এতিয়া হেৰিয়ৰ ঘৰুৱা ফল- মূল, ঘৰুৱা শাক- পাচলি খাবলৈ কৈছে সেইবোৰনো আজিকালি ক'ত পাম।
ত' আজিকালি মানে তোৰ এই ঘৰৰ আমকেইটা বা কঁঠাল কনহে ফ্ৰেছ মাহ বস্তু পাবি
অ সেইকেইটাহে সাৰ নিদিয়া কিছুমানেতো এতিয়া বজাৰৰ পৰা কিনা আমকেইটাও সেই সাৰ দিয়া।
তোৰ এতিয়া আজিকালিতো কিবা এটা কিনি খাও বুলি ভাবিলে। তোক কল আপেল তোৰ এইবিলাক চব মানে তোৰ সাৰ দিয়া বস্তুয়ে পাবি।
উম
উ সেই কাৰণে এইবিলাক মানে আৰু কি বুলি কবি আৰু চব আমি মানে এতিয়া সাৰ দিয়া পাচলি খাই খাই মানুহ বিলাক দেহা মানে একেবাৰে কিবা হৈ গৈছেগে।
উম সেইবোকে এতিয়া বেছি গৈছেগে আকৌ
উম আগৰ নিচিনাকে তোৰ ধৰ এ গাঁৱতে খেতি কৰিয়ে তোৰ জিকা চিকা এইবিলাক এনে ধৰক পাচলি খাই থাকিবলৈ হয় আজিকালিতো গাঁৱত ইমান খেতিও নোহোৱা হ'ল।
আৰু আগৰ দিনৰ, আগৰ দিনৰ মানুহবোৰ কতো বেমাৰো নাছিলে সেইটো কাৰণে ইমান।
আগৰ দিনৰ মানুহৰ বেমাৰ নাছিলে তোৰ দেখিছ নাই হস্পিতেল নিবলগীয়া নহয় আমাৰ গাঁৱতে এই দুজন ককা এটা আছিলে আজিলৈকে হস্পিতেল গৈ পোৱাই নাই।
উম ঘৰুৱা এইবোৰ গোবৰ চোবৰ দি মেলি গোবৰ সাৰ তেনেকুৱা দি পেলাইয়েটো গোটেই খিনি কাম কৰে এতিয়া আকৌ তোৰ গোবৰ সাৰকণ দিবলে গো গৰু নাই মানুহৰ ঘৰত। চব ট্ৰেক্টৰেই আহিলে হাল অকন বাবলগীয়া হ'লেও টেক
আজিকালিতো আগৰ নিচিনাকে তোৰ এইবিলাক উম এই কি বুলি কয়, শাক পাচলি খাবলৈ নাপাওঁ আৰু তোৰ আগতে ফ্ৰেচ বস্তু পায়। আজিকালিনো কৰপৰা ফ্ৰেছ বস্তু পাবি উম তাকে তাকে এইবিলাক আৰু
এতিয়াতো ৰাস্তা কাষৰ পৰা ঢেঁকীয়া কেইটামান আনিবলৈ গ'লেও চিন্তা এই কণতো কোনোবাই সাৰ মাৰি থৈ গৈছে নেকি বুলি।
অ', তো আজিকালি ধৰ, চবতে খাৰেই মাৰে। তোৰ, আজিকালি ঘৰৰ বছ খাবলৈও বেয়া হয়। ইটো কি ইউৰিয়া নে কিবা এটা আনি পেলাই, সেই মানুহে যে তলত দি থৈ দিয়েহি।
এতিয়া, সেই ৰাস্তা কাষৰ পৰা এতিয়া ঢেঁকীয়া কেইডাল বু তলিবলৈ বেয়া কেলে, সেই কিছুমানে, ৰাস্তা চাফা কৰিবলৈ বন মৰা দৰব টব দি দি যে।
বনমাৰা দৰৱ আনে, আউ সুৰবিলাক মাৰি মাৰি থৈ দিয়ে।
অ', সেইটো কাৰণে আনি পেলাই খাবলৈও ভয়।
আমাৰ মানে, তোৰ সুবিধা এটা আছে। তোৰ ঢেঁকীয়া যে খাই ঢে ঢেঁকীয়া শাকটো নাটো আমাৰ মেঠাৰিলে, মেঠাৰীৰ ওপৰতো কোনো একো নকৰে, আগ নিচিনাকে, মানে মে ঠাৰিৰ ওপৰৰ পৰা ধৰ, শাক পাচলি আনি এনেকে খাবলৈ ভাল আৰু। মানে তোৰ ঢেক কিয়া শাক কেইডাল মানে ধুনীয়াকে পায় আৰু, তাত একো তোৰ কেমিকেল নাপাওঁ।
অ', এতিয়া হেৰি নহয়। সেইবোৰ কথা বাৰু বাদ দিছো। এই আমাৰ এতিয়া হেৰিয়, আমি যে মাজতে যে কৈছিলো মাজুলী, শিৱসাগৰদি সেইবোৰকলৈ আমি কেতিয়া যাব, যোৱাটো হ'বগৈ।
এ শুন। মই তোলৈ এতিয়া মই সেইকাৰণে ফোনটো মাৰিছোঁ। দিলোঁ। মানে মই ভাবি আছিলোঁ এনেকে তই মই আৰু মোৰ লগৰ দুটা আকৌ তোৰ লগৰ এটাহে নিব পাৰিম দেই, মানে শুন, মোৰ ইয়াৰ পৰা তিনটা মানে মোৰ লগত তিনটা হ'ব। ৰ তহঁতৰ দুটা মানে ধৰ, এই এখন গাড়ী সৰু গাড়ী নিব লাগিব। সৰু গাড়ীখনত তোৰ, এনেকে ছটা সাত তাতো যাব নোৱাৰি। এ চাৰিটা বা চাৰিটা বা পাঁচটা মানুহে যাব
আৰু তাতে সেইটো, এই লং জাৰ্ণিয়ে হ'ব আৰু।
লং জাৰ্ণি হ'ব। আকৌ ধৰ তোৰ পুলিচে মানে পালে ছটা, সাতটা এনেকে গ'লে অকমান অসুবিধা হয়। ন আমি চাৰিটা বা পাঁচ। পাঁচটা মোটামুটি পাৰি আৰু ধৰ আগত দুটা পিছত তিনিটা পাৰি আৰু। উম। ধৰ, আমি গাড়ীখনত যদি পাঁচটা যাওঁ তোৰ মানে চব ফালৰ পৰা সুবিধা হ'ব। ধৰ গাড়ীখনটো আমাৰ লগৰ এটা আছে। মই তাৰ পৰা লৈ, সি লৈ যাব। নাই গাড়ীখনৰ জহত মোৰ তাক ল'বলগীয়া হৈছে। তাৰপৰা সি যাব। ধৰ আৰু এটা যাব, মই যাম। আমি তিনিটা, তই সিয়ে যাবি। আৰু কথা এটা শুন, মই আজি হোৱাছআপ গ্ৰুপ এটা খুলি দিম।
অ'।
এ তাৰপিছত মই তাৰপিছত মোৰফালত আমাৰ তিনিটা মানে তোৰ লগত চাৰিটা গু সেই এড কৰিয়ে দিম তাৰপিছত তোক গুপ গোব এডমিটো দি দিম। তাৰপিছত তই তোৰ লগতটোকো এড কৰি দিবি হা। তাৰপিছত মানে, আমি
মোৰ লগত মানে যিটো যাব মই তাক এড কৰি দিম আৰু।
অ', তাৰপিছত কৰি দিবি আৰু মানে শুন এতিয়া আম তহঁতৰ তাত খেতিতো নাই আমাৰ আকৌ ইয়াত চবৰে খেতি কৰা আমি তিনিওটা আছো তিনিটাই খেতি কৰা মানুহে তাৰ পাছত অঁ মানে চ ধৰ এতিয়া আমি গ্ৰুপটো খুলিলে আমি গোটেইকেইটাই এতিয়া আলোচনাটো কৰিব পাৰিম। আমাৰ ধৰ আৰু এসপ্তাহ দহ দিনৰ ভিতৰত আমাৰ খেতিটো হৈ যাব।
কাৰণ সকলোৱে আকৌ মতামতটো হলেহে যাব পৰা হব।
অ হয় হয় আকৌ ধৰ মোৰ এসপ্তাহ দহজনৰ খেতিটো হৈ যাব আৰু আকৌ আমাৰ মোৰ লগৰ দুটাৰ পা ধৰ ধৰ দহ দিনও লাগিব পাৰে আকৌ সিহঁত দু দুদিনতো হ'ব পাৰে। মাত্ৰতো ক'ব নোৱাৰো কেতিয়া খিৰিটো উঠি যায় না ধৰক চবৰে সুবিধা অসুবিধাটো চাব পাৰিম। অঁ তহ দুটালৈকে যাব লাগিব তাৰপিছত তহঁ দুটাক আমি লৈ পেলাই গুচি যাম আৰু।
তহঁতি এই আমাৰ ইয়ালৈ আহোতে প্ৰথম এই হেৰিয়ৰ পৰা মাঠৰি কাষ'ৰ পা তেতিয়া ঢেকীয়া শাক কেইটামান লৈ আহিবি ফেচ।
অ এই আমাৰো ইয়াত ঢেকীয়াতো আছে ধৰ আমাৰ মেথা ওপৰলৈ গ'লেতো মেঠাইতোত দেখিছই। কিমান দীঘল এনেকৈ দূৰৰ পৰা পাঙৰ পৰা ধৰি এনেকৈ চেঁচা গোটেইখন মানে মেঠাইটো বহুত ডাঙৰ নহয় জানো তো মানে ইয়াত ঢেকীয়া শাক তাৰপিছত আকৌ তোৰ আৰু ইয়াত ভাল বস্তু এটা পাই গম আছে নে কি তোৰ এই ভেদাইলতাও মানে তাত এ হৈ থাকে।
অ অ অ অ।
অ তাৰপিছত আকৌ তোৰ এই যে অ ঔষধি বস্তু আকৌ তোৰ এই বনৰীয়া যে হেটো যে কি বুলি কয় এইটো তিতা যে বস্তু এটা আছে গুটি গুটি এইটো নামটো কি আছিলে, মই নামটো পাহৰিছো বাৰু, অ ভে ভে ভেঁকুৰী তিতা, সৌটো মানে তোৰ বজাৰত কিনিবলৈ গলে সেইবিলাকো মেডিচিন দিয়া।
অ সেইবোৰ আমি কিনি কিনি মাজে মাজে খাও নহয়, এই পোৱাত তাৰ বহুত দাম লয় অ বহুত দাম
দাম লয় দাম লয় আকৌ ধৰ আমাৰ ইয়াত এতিয়া ধৰ মেঠাইৰ ওপৰত থকাতোতো ধৰ দৰব দিয়া নহয় সৌটোতো খাব পাৰি ধুনীয়াকে।
অ একদম। শুদ্ধ শুদ্ধ বস্তু আৰু একদম বিশুদ্ধ বস্তু।
মই বাৰু ঢেকীয়াক কেৰেল মান আৰু তোৰ এইটো কি বুলি কয় খুৰিতা এনেক কিবা কিবি লৈ যাম বাৰু তহঁতৰ ঘৰলে তঁহতৰ ঘৰত নাই যেতিয়া।
টো হেৰিও এইটো চকুৱা চাউল কেইটামানো লৈ আহিবি পাৰিলে।
অ হেৰি কি বুলি কয় মই সুটো কথা ক'ম বুলি ভাবি আছিলো তহঁতৰ ঘৰত চকুৱা চাউল আগত বৰা চাউল নাই নহয় মই মানে এইটো কাই কাইলৈ বা পৰহিলৈ মই কুটাবলৈ যাম। তাৰ পাছত তোৰ চকুৱা বৰা কেইটামান মই তোৰলে তহতৰ ঘৰলে মানে মই এ লৈ যাওঁ হা।
অ অ দৰকাৰ আমাৰ ইয়াতে। আমাৰ ইয়াৰ পৰা আকৌ যাওঁতে হেৰি লৈ যাব পাৰিবি বাৰু এইবোৰ মাটিমাহ কিবা কিবি।
মাটিমাহ মটৰ মাহ সেনেকৈ এইবিলাক লৈ আহিব পাৰিম, মানে তোৰ এতিয়া মই যে আমি এতিয়া মই গ্ৰুপটো খুলিমেই, তাৰপিছত খোলাৰ পিছত ত হেৰি এ চবে মানে সুবিধা অসুবিধাটো চাই ডেট এটা ফিক্স কৰিম আৰু।
ডেট এটা ফিক্স কৰিম অহ।
তাৰপাছত
আমি ফাৰ্ষ্টত হেৰিয়লকে যাম আমাৰ ঘৰলৈ তহঁতি অহা
মাজু মাজুলী যাম মাজুলী যাম, মাজুলীলৈকে যাম বুলি ভাবি আছোঁ মই।
অ, মাজু মানে প্ৰথম ইপাৰৰ পৰা আহি পেলাই ইপাৰত সোমাবহি বোলে ভাল হ'ব গম পাও নে?
প্ৰথম মাজুলীত মানে আ মাজুলী। মাজুলীতো বহুত দিন লাগিব কাৰণ মাজুলীত সত্ৰ চত্ৰ বহুত আছে যে।
মানে শুন মই আগতে এ এদিন নে দুদিনহে মাজুলীলৈ গৈছো হা মানে তোৰ এতিয়া মে মাজুলীৰত মোৰ সত্ৰ অকল আউনীহাটি সত্ৰখনলৈ গৈছোঁ হা তাৰপিছত তোৰ আগতে আগতে মানে কোৱা মতে সত্ৰ নগৰী বুলি আছে ন' সত্ৰ মানে গোটেইক মানে সত্ৰ সত্ৰ গোটেইকেইখন মানে চাবলৈ মন আছে।
উম, মোৰো মন আছেও সেইটো কাৰণে মইও যোৱা নাই নহয় তেনেকে
অ, 'মই মান সতৰ হয় আউনীহাতি সত্ৰলৈ গৈছো কমলাবাৰী বেঙেনাটি এইবিলাক মানে আগত এখনো গৈ পোৱা নাই মই মানে যাম যাম বুলি ভাবি আছোঁ।
উম, এতিয়া আমি আমাৰ এতিয়া তেনেকে হব ক'বলৈ হ'লে দেখোন আমাৰ মাজুলীতে দহ দিন মান লাগিব।
নহয় আমাৰ এতিয়াতো খেতি চেতি উঠাৰ পিছততো আমাৰ কাম নাই আৰু
কাম নাই বাৰু তেনেকে কিন্তু
তো তোৰতো এতিয়া কাম নাই তাৰপিছত ধৰা আমি খেতিটো উঠাৰ পিছত ধৰ আমি দহ পোন্ধৰ দিন ধুনীয়াকৈ আজৰি হৈ আমি যাব পাৰিম। দহ পোন্ধৰ দিনৰ মানে মাজুলীতাত ধৰ কিবা কুটিৰ নে কিবা যে থাকে যে অ'। কি বুলি কয় এইটো এৰ মহৰ নে কিবা অ, ' তাত আমি ট্ৰেইনত থাকিব পৰা এনেকে সুবিধাও আছে চাগে।
অ, 'অ'আছে আছে।
উম, তাতে মানে অ, ' তাতে মানে আমি থাকি কি গোটেইকেইটা ধৰ গোটেই কেইখন সত্ৰ চাম আকৌ ধৰ আমি এনেকে এয়া যে বাহৰ যে বনায়।
উম।
বাহৰ এইবলাক তো মুখা শিল্প বিলাক যে বনাই আছে।
মুখা শিল অ, 'অ'।
এই তোৰ এতিয়া হেৰিয়ত দিয়ে আছে ন' তোৰ মোবাইলে চোবাইলে পাইে থাকো আমি
অ, 'মইও দেখো। অ, ' মুখা শিল্প মানে আৰে মাজুলীত দেখো মুখা শিল্প কাৰণে বি
অ, তাকে মুখা আউনআটি সত্ৰ নহয় বিশেষকে মুখা শিল্পাতো বেছি হয়। বেছিকে বনাম মানে ধৰ যে মুখা শিল্পটো যদি আমি অকমান যদি অসমীয়া মানুহৰ যদি অকমান যদি শিকিব পাৰো তেতিয়া মানে আমাৰ নিজৰে গৌৰৱ তোৰ এ কিবা মানে অসমীয়া বস্তুটো যদি কিবা এটা শিকিব